হেল্ল'।
কি কৰি আছা? কি কৰি আছা?
আছো এনে, তুমি?
মই ঠিকে আছো, ৰাস্তাফালে ফুৰিব আহিছিলো।
অ', বাকী খবৰ?
খবৰ ঠিকে আছে?
উ, ভাত খালা?
খালো।
উম,
আলু চব্জি বনাইছিলে।
অ'
আৰু কি কৰি আছা বৰ্তমান?
উম, আছোঁ এনে
বহি আছা?
অ'।
এয়া ৰাস্তা পেনে ফুৰিব আহিছোঁ।
উম হম।
হেল্ল'। হেল্ল'।
অ', হেল্ল' শুনি আছো। আৰু কি কম এ, তুমি কিবা কৰা নে?
বৰ্তমান এটা ক্লাছ কৰি আছোঁ।
অ', ঠিকেই আছে।
হাঁ
ঠিকেই আছে‌এ
অ' অ' উম, উম, উম, উম তুমি কি কলেজ যোৱা?
কলেজ নাযাওঁ এৰিলো।
উ উ
এনে তোমাৰ পঢ়া শুনা?
হাঁ
তুমি
এতিয়া বৰ্তমান ক্লাছ টেনৰ পৰীক্ষা দিলোঁ।
অ'
মানে ক্লাছ টেনত পাইছা আৰু এইবাৰ?
অ'
উম
টেষ্ট চলি আছে।
অ'
আৰু কিবা কোৱা।
আৰু পৰীক্ষা কেনেকুৱা হৈছে টেষ্ট?
পৰীক্ষাটো বাৰু ঠিকেই হৈছে পাই যাম, ফৰ্টি, ফৰ্টি ফাইভ মান পাই যাম।
অ', ঠিকে আছে ভালকে পঢ়িব লাগে।
আহ।
এনে কাৰিয়া ত জইন কৰা কিমান দিন কিমান মান হ'ল দিন।
দিন এতিয়া তিনদিন মান হৈ গ'ল।
অ', আচ্ছা। নি ভালে নে? কাৰিয়া এপছৰ পৰা কিবা
ঠিকেই আছে।
উম
তোমাৰ কিমান দিন হ'ল?
মোৰো তিনদিন মানেই হৈছে, বেছি দিন হোৱা নাই। তিনি চাৰিদিন হৈছে আৰু
উ
কেনেকে ইউজ কৰে নাজানো আও আৰু কথা পাতিছোঁ।
অ', মই ও কালি সন্ধিয়া পাতিছিলো। আৰু এতিয়া পাতি আছোঁ।
উ। তুমি এতিয়া অকলে আছা নে লগত কোনোবা আছে?
অকলে আছো।
উম।
লগৰ কেইটা বহি আছে চাইডত কেম খেলি। গেম খেলি আছে।
উম।
উম। হম। উ। কিবা কোৱা।
ৰিব নোযোৱা আগৰ বন্ধটো আহি আছে
অ', ফুৰিব যাম।
ক'ত যাবা?
হয় এনেকাতো প্লেন বাৰু বনোৱা নাই।
উ
বনাই লম এতিয়া দুই তিন দিন আছে।
অ', প আত যোৱা
ওচৰত ওচৰতটো নাযাওঁ এনেকা মতলব দুই তিনদিন থাকি ৰুম চুম ভাড়া কৰি দুই তিনি দিন ফুৰি এফিলে
অ'।
কৈছে যাম বুলি লগৰীয়াকেইটা। এতিয়া কেতিয়া ওলাব কেতিয়া কব কিমান কৰি? পইচা উঠাব চবে
অ'।
যাম বুলিতো কৈছো‌য়ে।
উম।
কালি না পৰহিয়ে কৈছিলে ফুৰিব যাম
অহ।
আমিও যাম বুলি ভাবিছো এতিয়া কোনফালে হয় আৰু এতিয়া আৰু বাৰিষা বতৰ ইমান বানপানী
উম। এতিয়া দুই তিন দিন পিছততো পুৰা দিনে ৰাতিয়ে বৰষুণ
অ', বৰষুণটো পৰিয়ে থাকিব আৰু।
অ'।
ৰাস্তা ঘাটো ইমান বেয়া হৈছে ক'ৰবাত ক'ৰবাত বান পানী হয়তো খহিয়ে গৈছে। ৰাস্তা চাস্তা ব্লক হৈছে।
পুৰা ৰাস্তা ঘাটে পুৰা পানী হৈ যাব।
অ'।
আমাৰ এইফালেতো পুৰা পানী হৈ যায়।
উম।
আৰু গাঁৱৰ ৰাস্তাটো বোকা পুৰা।
অ', গাঁৱৰ ৰাস্তাটো ক'বই নালাগে গোটেই বোকা আমাৰতো ঘৰৰ পদূলিৰ পৰা ওলাব বোকা
উম, হা মেইন ৰোডতে পানী মতলব যোনটো হাইৱে এইটোতে পানী হৈ যায় আৰু গাঁৱৰ ৰাস্তাতটো চাইকেলে নাযায়
অ', তেনেকুৱাই হয়।
মোবাইল চালে চাই থাকিব মন যায়
অ'।
আৰু কিবা কোৱা।
আৰু কি কওঁ, তোমালোকৰ ঘৰত মাহঁতৰ ভালে?
অ'। বৰ্তমান ঠিকে আছে চবেই।
উম।
তহঁতৰ ঘৰ ফালে ঠিক আছে মা, দেউতা।
ঠিকে আছে চবেই।
অ'। কি ফোন আহি আছে? এদ
আহ, কোৱা।
কি ক'ম আৰু?
এনে কিমান মান টাক্স হ'লে মানে পেমেণ্টটো হয় বাৰু।
বৰ্তমানতো নাজানো, বৰ্তমান বাৰু এনে খাহ পোৱা নাই
অ', পাইছানে কোনোবা দিনা?
মতলব এনেকুৱা মতলব যেনে কি যে টকন নিচিনা মিলে না
আহ।
তোকন নিচনা মিলে মতলব নম্বৰ দিয়ে।
আহ।
ছিক্সটিৰ ওপৰত পালে বোলে ভাল। যেনে কি দহ মিনিটৰ ওপৰত কথা পাতিব লাগে বোলে।
তুমি কি পোৱা নাই?
নাই ফাৰ্ষ্ট শুনিছোঁ হে মই ইমান নাজানো।
কেতিয়া কালি খুলিছিলা?
কালি হ'ল দুদিনমান মানে মই নচলাও যে। কি বা হয় কেনেকুৱা ভালদৰে নাজানো বুজিও নাপাও মানে চাইছো আৰু কেনেকুৱা হয় চবেই চলাই আছে সেইকাৰণে অলপ মইও ভাবিলো চাওঁ কি হয় বুলি?
আহ।
লগৰ কেইজনীয়ে কৈ থাকে ভাল হয় চলাব পাৰ'।
হয়। আহ। আৰু কোৱা।
আৰু কি ক'ম এতিয়া ভাবি ব' লাগিছে।
উম, বৰষুণ চৰষুণ হৈছে নেকি নদীত?
বৰষুণ হৈ অ', পানী আহিছিলে বা এতিয়া নাই নদী আছে ওচৰতে পানী য়াহে কিন্তু গাঁৱত নোসোমাই আৰু।
অ',
তোমালোকৰ ফালে আছে বানপানী হয় নেকি বানপানীতহে গাঁৱত?
গাঁৱতটো নুঠে বাৰু অকণ দূৰ আছে।
অ',
উম, এতিয়া দুই তিন দিনৰ পিছতহে বৰষুণৰ অচত দেখাব।
উম,